কোৱা, অ কোৱা।
হেল্ল'
হেল্ল'
হেল্ল' শুনা পাইছা না
অ পাইছো পাইছো।
হেল্ল'
অ কোৱা অ পাই আছো।
অ, কি কৰি আছা এতিয়া?
ম'বাইল চাই আছো।
অ, ক'তো যৱা নাই আজি? হেল্ল'।
অঁ কোৱা কোৱা।
হেল্ল'।
অ কোৱা ফুৰিব প্লান বনাই আছিলো, বাট যোৱা নাই।
ভাত খালা নে নাই?
খাই থাই চেচ
হেল্ল'
অ আহিছে আহিছে হা শুনা পাই আছো তুমি শুনা পোৱা নাই
হেল্ল'
মই শুনা পাই আছো তুমি শুনা পোৱা নাই
হেল্ল'
কোৱা কোৱা
শুনা পাইছা
অ পাইছো তুমি পোৱা নাই তোমাৰ এই ভই তোমাৰ হেৰি চাউণ্ডটো বঢ়াই লোৱা
অ জোৰে ক চাউডটো দি শুনা নাপায়
মই শুনা পাই আছোঁ তুমি নিজৰ মোবাইলৰ চাউণ্ডটো বঢ়াই লোৱা এবাৰ
হা হা
মোবাইলৰ ছাউণ্ডটো বঢ়াই লোৱা
মই চানটো বৰাইছো তুমি অলপ বৰাই দে চোন অলপ অলপ অলপ শুনা পাইছো এতিয়া কোৱা জোৰে কবা লাউদলি কবা অলপ
অ'কে গট্ ইট্।
অ' অল-অলপ লাহে লাহে শুন পাইছো ইমান, কি কৰি আছা এতিয়া?
ট্ৰিপ প্লান কৰি আছোঁ।
হেল্ল'!
অঁ ফুৰিব যোৱা প্লান কৰি আছোঁ।
অলপ জোৰে কোৱা অলপ।
ট্ৰিপ প্লান।
ফুৰিব নাযায় এইবাৰ?
যাব লাগিব।
মেলাত নাযা?
যাব লাগিব ও।
হেল্ল'।
অ'।
অম্বুবাচী মেলাত নাযা?
যাব লাগিব।
অ' কেতিয়া জানানে নাই?
নাজানো।
এই বাইছ জুন।
টুৱেণ্টি জুন।
আহিলে।
অ'।
অ' অ'। ৰেডি নেকি পূৰা? হা?
তোৰ কি প্লান?
মইতো যামেই মোৰ লগ এটা আহিব মৰিগাঁৱৰ পৰা আহিব এটা। লগ এটা মোকো যাব বুলি কৈছে, সিহঁত আহিবয়ে, প্ৰত্যেক বছৰে আহে সিহঁতে।
কিমানমান মানুহ হয় অম্বুবাচীয়া মেলাত?
উম মানুহ বহুত হয়।
তেওঁ এটা কিমান মান? কিয় হয় আম্বুবাচীয়া মেলাটো?
হা?
আম্বুবাচীয়া মেলাটো কিয় হয়?
কি কৈছা?
আম্বুবাচীয়া মেলাটো কিয় হয়?
অম্বুবাচী মেলাটো এইটো আমাৰ যিটো গুৱাহাটীত কামাখ্যা মন্দিৰ আছে, এইটো বহুত কাৰণ আছে আৰু হোৱাৰ মই বিশেষকৈ ইমান যোৱা নাইতো, ফাৰ্ষ্ট টাইম যাম গ'লে গম পাম বহুত কিবা কিবি।
গুৱাহাটীৰ ক'ত স্থিত এইটো?
গৈছা নেকি?
নিচান গ্ৰাম
তোমালোকৰ ওচৰতে বোলে, দুধনৈ সিফালে।
নাই যোৱা।
হয় হয়। আমি যাম কেইদিন পিছত। জুলাই মাহত।
নিচান গৰান নাম শুনিছো যোৱা নাই
অ তোমালোকৰ ঘৰত আম আছেনে নাই?
এয়া
হা
আছে আছে।
আছে।
উম
খাই আছানে নাই এতিয়া।
উম বহুত
অ মই ভালকে শুনা পোৱা নাই তোমাৰ শব্দবিলাক।
এক ছেকেণ্ড।
বহুত শ্ল' শ্ল' শুনা পাই আছো মানে আইডিয়াতেনো এতিয়া নেকি
দাদা এ দাদা
হ
েই অকাস্ কৰেিবাৰ অান নদূ যাইাকা ন আচাৰে পতিালেচ কম্পলিট হৈ দ মিনিট ডৰে কজনা যায় এ ৰকৰ্ড হক ন দু এক মিনট বিগ় যায় ক গ পচা কম মিলি একদ বঢিয় হেল্ল'
কি কৰি আছে আজিকালি ইৰ বিজনেছ আৰু অ অ লাভ লাভ হৈ আছে ন
লাভটো হৈছে। দহ বিছ হাজাৰ, দিনত
অঁ এনেই অকলে কৰি আছা পাটনাৰ, এনে ফ্ৰেন্ডৰ লগত কৰি আছা?
নাই আকলে।
অঁহ
গাঁৱৰে মানুহ বিলাকক বনাব দিম আৰু মই যাই সেনে খালী বেচাই দিম
অ হয় হয় পিছে দুৰ্গা পূজাতো আহিলে না,,,
তই কি ঘৰতে আছ ন কিবা কৰি আছা?
অ মই কিব পঢ়ি আছো ৰ আৰু কিবা ৱৰ্ক কৰি আছো কিবা এম এছ ডাব্লিউত।
হৃদয়পূৰ
এম এছ ডব্লু, মাষ্টাৰ অফ ছছিয়েল ৱৰ্ক
মাষ্টাৰ অফ ছোচিয়েল ৱৰ্ক।
অ এটা এন জি অ' আছে আমাৰ এটা, মিত্ৰজা ফাউণ্ডেশ্যন। তাৰ লগত জড়িত হৈ আছোঁ। এজ এইে ইটোৱে ছচিয়েল ৱৰ্ক কৰে, যিটো ইউড আছে, যিটো আমাৰ চচাইটিৰ বেকৱৰ্ড চচাইটি যিবিলাক আছে সমাজৰ পিছপৰা এতিয়াবিলাক। ডেভেলপমেণ্টত সহায় কৰে আৰু।
কিমান দিন হল এঞ্জিঅ টো বনোৱা?
নাই নতুনকে জাষ্ট খুলিছে নিম ফাউডেশ্যনটো, মানে আগৰ পৰাই যদি খুলিল হয় এতিয়ালৈকে বহুত বিখ্যাত হৈ গল হয়, অসম বিখ্যাত হৈ গ'ল এতিয়া নতুনকে খুজিছে এতিয়া।
কেইবছৰ হ'ল?
এক বছৰ চাগে হোৱা নাই চাগে এই ৰিচেণ্টলি হল কেইদিনমান আগতে। একবছৰ হৈছে চাগে এক দুই বছৰ হৈছে বাট ইমান পুৰণি নহয় আৰু নতুন। মানে এতিয়া অলপ অলপ গ্ৰ' কৰি আছে অলপ অলপ জাষ্ট।
নাই তই কেতিয়া জইন কৰি ললি?
মোৰ জইন কৰা বেছি দিন হোৱা নাই ওৱানটগো একমাহ হ'ল।
কালি কিবা মিটিং আছিল না ইয়াৰে।
হা হা।
কালি কিবা মিটিং আছিল ন ইয়াতে।
অ মিটিং আছিল মানে ষষ্ঠ মানে কি কয় হেণ্ডমেড যিবিলাক প্ৰডাক্টবিলাক যিবিলাক হয় যেনে জুৱেলৰীটো হেণ্ডমেড প্ৰডাক্ট বনাব প কাপোৰৰে যিবিলাক ৱেষ্ট কাপোৰ হয় যে দৰ্জিত দোকানত কিছুমান কাপোৰ থাকে নে খেলাই দিয়ে যিটো সেইবিলাক আনিও মানে ডিজাইন কৰি সেনে ফুল তুল বনাই সেনে তাতে যিবিলাক বেজ বিলাক হয় সেইবিলাক কাৰ্টুন কাটি কেনে বেজ দি সেনে আৰু কিছুমান প্ৰডাক্ট এড কৰি কেনে জুৱেলাৰী বনাব পাৰে সেই ৱাষ্ট যিটো বস্তুবিলাক হয় পেলনীয়া কাপোৰ বিলাক সেইবিলাক দুই চ টিন চ চাৰিশ চ পাঁচ এনেকে বিক্ৰী কৰি আছে সেইটোে দেখাইছে আৰু কেনেকুৱা দিয়া ওলাওঁতে বস্তুবিলাক পৰা কেনেকুৱা সামগ্ৰী বনাই বিক্ৰী কৰিব পাৰি সেই বিষয়ে ডিছকাছ হৈছে আলোচনা হৈছে।
কে
তাৰপিছত কি খাই ভাল পোৱায়।
নুডেলছ চাওমিন চাইনীছ ফুড।
চাওমিন চয় মাংস খোৱা না নাই?
চিকেন ম ইমান ফেভৰেট নহয় বাট চাওমিন নুডলছ চাইনিজ ফুড ফেভৰেট লপষ্টাৰ।
হয় পিছে তুমি চাইনাই যাব লাগে তেনেহলে।
এ
অসমৰ খাদ্য কি ভাল নালাগে নেকি তোমাৰ?
অসমৰ মিঠা বস্তু বেছি খাই মিঠা বস্তু মোৰ ফেভৰেট নহয় আনফেভৰেট।
নাই অসমৰ খাদ্য ভালে খাব লাগে অসমৰ খাদ্য এটা সুকীয়া অৱদান আছে। স ইতিহাসৰ পৰা আজিলৈকে এটা সুকীয়া এটা পৰিচয় আছে নিজৰ
চাইনাৰ ফুড বেষ্টষ্ট মোৰ ফেভৰেট।
হা
শামুক প্ৰিয়। শামুক প্ৰিয় খাদ্য।
অ আৰু কি কি ৰুচি আছে তোমাৰ অভিৰুচি কি কি হবি?
হবিটো মডেলিং।
হেল্ল'
অ হবী মডেলিং। এক্টিং মডেলিং।
অঁ এক্টিং মডেলিং।
দ
পিছে কিবা প্ৰস্তুতি আছে না এক্টিং মডেল এক্টিঙৰ ক্ষেত্ৰত অভিনয়ৰ ক্ষেত্ৰত।
অ নিশ্চয় নিশ্চয় মই ভাবি আছো। যে এইবাৰ হায়দৰাবাদত যায়হেনে তাতে এক্টিঙৰ ক্লাছ ল'ম ক্লাছ ক্লাছ লৈ তাৰপিছত ৰ'ডিছ বা খাত্ৰ কা খিলা়ৰি ইলাছ ইলাছ। ত'ত যাব তৈয়াৰী কৰিম।
অসমত যিবিলাক কি আছে অসমৰ যিটো প্ৰথম অভিনেতা নামটো জানা নাই?
নাই এ অসমৰ ইমান নাজানো মই একিবই বাহিৰ বাবে
হয় হয় নাই অভিনয় জগতত অসমৰো বহুত অৱদান আছে যেনেক তুমি নাটক বিলাক যদি পঢ়িবা ভওনা আগৰ পুৰনা ইতিহাসৰ ত অভিনয় ক্ষেত্ৰত অসম আগৰ পুৰণি কালৰ পৰাই বহুত বিখ্যাত বহুত ধৰণৰ সত্ৰীয়া নৃত্য আছে। অসমৰ এটা প্ৰাচীন কালৰ পৰাই আছে সত্ৰীয়া নৃত্য
সেইবিলাক ইমানটো ইণ্টাৰেষ্ট নাযায়
উম অকে অকে তুমি অলপ ইচ অলপ পঢ়িবা অলপ অসমৰ ইতিহাসৰ বিষয়ে তেতিয়া এইবিলাক বুজি পাবা যেনে আমাৰ সংস্কৃতিটো অভিনয় জগতটো কেনেকুৱা আছিল আৰু
এ শংকৰদেৱ মাধৱদেৱ এ এখেতৰ বিষয়ে জানো বাট অ অভিনেতাবিলাকৰ ইমান নাজানো চিনি নাপাওঁ ইমান যেনেকৈ জুবিন গাৰ্গ ছিংগাৰ হিচাপে চিনি পাওঁ পাপন চিনি পাওঁ ভিগু কাশ্যপ এখেতক চিনি পাওঁ
হয় হয় জুবিন গাৰ্গকো চিনি পোৱা নে নাই
কাক হ জুবিন গাৰ্গটো এছামত ফে্মাছ না
হয় হয় কিবা কব পাৰিবা কাৰ্য কিবা মভি ছবিৰ নাম জুবিনদাৰ ছবিৰ নাম কিবা কোৱা চোন উম
আ জুবিন দাৰ চাইছোঁ বাট
নাম চাম মনত নাই নেকি এটাও কাঞ্চনজংঘা অ মিছন চাইনা মিছন চাইনাৰ এটা গান আছিল কাশি অলি সেই এই এই গানটোৰ নাম দে ব্ৰেণ্ড এটা বনাইছে সেটো কালি যিটো আহিছে যিটো হেণ্ডমেন প্ৰডাকৰ এইটো কাচিয়লী নাম ব্ৰেণ্ডৰ নাম
জুবিন দাৰ জুবিন দাৰ ৰাই বলিউডত যেতিয়া গৈছিল লিয়া আলি চং গাইছিল আৰু কেইটামান হিন্দী চং তেতিয়া চাইছিলো বিশেষকৰি বেছিকৰি
হয় হয় ঠিক আছে তুমি আমাৰ ফাউণ্ডেশ্যন লগত জড়িত হ'ব বিচাৰা তেনেহ'লে
নাই মানে এতিয়া মাৰ জামে দুমাহ পাছত মোৰ অসম এৰাৰ পেলান
অ ক'ত যাবা হায়দৰাবাদ যাবা নেকি
যাহ হায়দৰাবাদ
তাত কি কাম কৰিবা
এখন যায় চাব লাগিব কি কৰোঁ
অকে অকে ঠিক আছে দিয়া তেনেহ'লে হ'ব দিয়া
অ'কে
যোৱা তেনেহ'লে